হেল্ল'
ফোনটো কাটি গ'ল যে
কাটি গ'ল কি নেটৱৰ্কৰ ইছ্যু কাৰণে হয় হয় আগত আমি কি কৰিছিলো ঈদত গৈ এই বস্তুবিলাক কিনিছিলোঁ মানে আহ মাটিৰ গাড়ী মাটিৰ পুতলা পইচা ৰখাৰ বস্তু
বস্তু তাৰ পিছত এই যে মানে নানান ধৰণৰ খেলনা বস্তু বিলাকে আমাৰ মেইন আছিল টাৰ্গেট
হয় পাহি হে ইমান ডাঙৰ ডাঙৰ মানে কোনে কিমান ডাঙৰ বাঢ়ি ল'ব পাৰে
হয় হয়
হয় একদম
আৰু ঈদৰ দিনা আবেলিত কি হৈছিলে চিৰি আনিছিলে চিৰি
চিৰি এইটোতো বহুত অ বহুত মানে ফেমাচ আছিল তেতিয়া জনপ্ৰিয় এটা জ আছিল চিডি আমি ঈদত যাই কিনে চিডি কেছেটটো কিনিছো আগত
চিছত কিনিছো হয়, হয়। তাৰপিছত দুূৰ্গা পূজাত। পূজাত আমি গৈছো হয়। দুৰ্গা পূজাত মেইনলি।
বন্দুক এই যে সৰু সৰু মাউজাৰ মউজাৰ বন্দুক বিলাক। আছিল দুৰ্গা পূজাত।
হয়, হয়।
এইবিলাক লাগি বৈ।
লাগিবই হয় আৰু এই দুূৰ্গা পুজা এটা বস্তু- ফেমাছ কিন্তু জেলেপি।
জিলেপি হা হা জিলেপি পূজাত গ'লে মানে জিলাপী লাগিবই।
হয় আৰু এটা বস্তু আছিল নহয় দুূৰ্গা পূজাৰ সময়ত আমি। খেলিছিলোঁ যে এই। এটা এই কি বুলি কয় বেতৰ নিচিনা। যে চুৰি নিচিনা বনাইছিলে যে।
অ চুৰি চ চুৰি খেল চুৰি খেল। হয় চাবোন আৰু কিবা তেল চেল দি কেনে যে থয়ছে মানে আমি। দহ টকাৰ মানে পাঁচটা মান চুৰি দিব। আমি এনেকে দলিয়াই দলিয়াই দি কিনে যিটো এই চাবোনৰ ভিতৰত সোমাই দিব পাৰো, তেনেহ'লে সেইটো মোৰ এনেকা আছিল।
নাই। নাই। আজিকালি নাই আজিকালি কি হয় যে নাম্বাৰ দিয়ে। কিনে এনেকে ঘূৰাব টিকিটৰ চিষ্টেম আহি গ'ল এতিয়া।
হয়, হয় লটাৰীম আহি গ'ল আৰু হোলীৰ সময়ত একদম গাঁৱে গাঁৱে। পুৰা পিচকাৰি লৈ লৈ মানে আহিছিলে বন্ধুবিলাকে।
মানে কোনো একো নাই চবকে দিছে। আমি-
হয় আমি ময়ো খেলিছিলোঁ, হোলী খেলিছিলোঁ। এইবিলাকো শেষ হৈ গ'ল।
শেষ হৈ গ'ল। আজিকালি মডাৰ্ণ মানে এদিন মানে। এটা প্ৰগ্ৰাম পাতিব। প্ৰগ্ৰাম পাতি কিনে প্ৰগ্ৰামতে হোলী খেলিব আগৰ দিনত তেনেকে। নাছিল ৰাস্তা।
যি আছে এদিনৰ ভিতৰত শেষ।
আজিকালি প্ৰগ্ৰাম পাতি কিনে কৰে।
হয়, হয়।
আজিকালি এটা নিৰ্দিষ্ট ঠাই ল'ব। এই ঠাইত এটা প্ৰগ্ৰাম পাতি কেনে তাতে খেলিব। আৰু আগৰ দিনত এনেকা নাছিল ৰাস্তা ঘাট য'তে যাব। ততেই হোলী খেলিছিল।
সেইবিলাক বস্তু মানে লাহে লাহে লাহে কি হৈ গ'ল।
উম।
প্ৰভাৱেই নপৰে। প্ৰভাৱ নপৰে। তাৰ পিছত।
আগৰ দিনত আৰু এটা বস্তু আছিল না এই। যে মানে কল কলগছৰ যিটো মৰা মৰা যিখিনি পাত আছে। সেইখিনি পিন্ধিব পিন্ধি কেনে লাঠি এটা এটা লৈ কেনে। আহিব ভালুক খেদানা কি বুলি কৈছিল। নাকিও।
ভাৰা বুৰা, ভাৰা বুৰা। মানে যেতিয়া ধাৰৰ মানে চিষ্ট মানে, এইটো ওলাব যেতিয়া। সেই টাইমত আছিল এইটো।
মানে আজিকালি সেইটো দেখাই নাপাওঁ আমি।
চব শেষ হৈ গল না আজিকালি চব গল
মানুহখিনি ইমান মডাৰ্ণ হ'ল যে মানে আগ আগৰ যিবিলাক আমাৰ পৰম্পৰা আছিলে আছিল আজিকালি এটাও নাই।
এটা নাই পৰম্পৰা বা উৎসৱৰ যিটো মানে আগৰ যিটো উৎসৱ আছিলে আগত আমি যেনেকে উৎসৱ কৰিছিলো সেই উৎসৱ বিলাক
নাই। লাহে লাহে চব মানে আপডেট হৈ কেনে মডাৰ্ণ হৈ গ'ল।
মডাৰ্ণ হৈ গ'ল। তাৰপিছত ঈদত যে আমি পিঠা খাইছিলোঁ ঘৰে ঘৰে গৈ
তে তেলৰ পিঠা চেৱাই খাইছিলো
উম
আজিকালি মানুহ কি কব, যদিও এটা দুটা ফেমিলি তেনেকে বনাই, পৰিয়ালত বনাই পিঠা। যদি কাৰোবাক সোধা যায় আপুনি এতিয়া খাব নে? সি ক'ব নাই নাখাও মোৰ গেছ।
গেছ বাছ একদম কৈ দিব। বাছ গেছ আছে মোৰ। এ নাখাওঁ
উম
কিন্তু এইবিলাক মানে ঈদত যে আমি গৈছিলোঁ আগত আগতে আমি খোজকাঢ়ি গৈছিলো ঈদত আৰু ঈদৰ যিটো আহ হেৰিটো বনাইছিলে ঈদগাহটো ইমান ধুনীয়াকৈ তেতিয়া কিন্তু এনেকুৱা নাছিলে ৰং চং নাছিলে। তাৰ পিছত এই কাগজ কাটি- কাটি
কাগজ কাটি কেনে মানে, দৰিত মানে চুতলি এটা এনেকে বান্ধি দি তাৰ লগত
এই ৰঙা নীলা কাগজ বিলাক যে সেইবিলাক থাক আছিলে
হেল্ল' হয়।
তাৰপিছত আৰু দুৰ্গা পূজাত যে আমি গৈছিলোঁ আগতে দুূৰ্গা পূজাৰ উ দুৰ্গা পূজাত বিভিন্ন দোকান আহিছিলে। বিভিন্ন জেগাৰ পৰা দোকান বিলাকত বিভিন্ন খেল খেলৰ বস্তু থাকিছিলে আজিকালি সেইবিলাকো নাই। তাৰপিছত এই আ আগত না মানুহেইবিলাক দুৰ্গা পূজা ৰাতি, ৰাতিলৈ চাইছিলে।
হয়। আজিকালিতো মানে জাস্ত আজিকালি মানুহ ফৰ্মেলিটি মেইনটেইন কৰি চলি আছে। মানে যিটো কৰিব লাগে, জাষ্ট কৰি থৈ আহি গুচি আহে।
হয়। হয়।
পূজা দিব লাগে, পূজা খিনি দি ঘৰত গুচি আহে। আগৰ দিনত তেনেকুৱা নাছিল। মানে মানে সন্ধিয়াৰ পৰা যেতিয়া যাব মানে পূজা মেলা মানে গোতেেই ৰাতি মানে মেলা হৈছে মেলা মেলা আছিল। হয় আজিকালি এনেককাে নাই। আজিকালি মানুহ টাইমলি যাব। পূজা দিব লাগে দিব আৰু টাইমলি ঘৰত গুচি আহিব।
উম হুম। আৰু এটা বস্তু হৈছিল নহয় চাইফুল, এই চৰক পূজা বুলি কয় যে
চৰক পূজা হয়-হয়।
ছিল নাই কেতিয়াবা
মই গৈছিলো চৰগ পূজাত। ৰং-ৰংও খেলেতে তাত।
চৰক পূজা যেতিয়া আহিছে, আমি দুমাহ তিনিমাহ আগৰ পৰাই প্ৰিপেৰেতন লৈছো। মানে হাজিৰা দি হ'লেও পইচা গোটাইছিলো যে চৰক মেলা চাবলৈ যাবই লাগিব তাত গৈ বিভিন্ন ধৰণৰ বস্তু লৈ আহিছিলো, এই কটাৰী মানে আম কটাৰ কাৰণে। কটাৰী তাৰপিছত পইচা ৰখাৰ কাৰণে এই যে মাটিৰ বস্তুবিলাক যে আছে। সেইটো কিনি আনিছিলো, গাড়ী কিনি আনিছো।
আৰু কাঠৰ ট্ৰাক বিলাক।
হয়-হয় মই এইটোে ক'ব বিচাৰিছিলো কাঠৰ ট্ৰাক বিলাক যে
আৰু এটা উৎসৱ আমাৰ আছিল আৰু এটা উৎস চব আছিল আপুনি পাহৰি গৈছে নেকি নাজানো মহৰম বুলি গম পায় ন আপুনি?
মহৰম-মহৰম হয় মহৰম-মহৰম।
কিন্তু মহৰম কিন্তু আহি আছে, কালি বোধে মহৰম নেকি? কালি মহৰম।
কিন্তু মহৰমুখী নহয় আজিকালি।
নহয়, নহয় আগত মহৰম পাতিলে ইমান গাঁৱে-গাঁৱে। ইমান মানুহ ভিৰ কৰিব তাত মানে বহুত ধৰণৰ মানে যিয়া ধৰ্মীয় নীতি নিয়ম বিলাক যে থাকে। এইটো পালন কৰিব আৰু মানে লাষ্টত চবেই মিলি এসাঁজ খাই যাব।
বহুত এটা মানে হেৰি আছিল আজিকালি মহৰম কেতিয়া আহে কেতিয়া যায়।
গমেই নাপায় একদম, একদম ঠিক কথা এই উৎসৱটো কিন্তু হে হৈ গ'ল মহৰমটো। আমাৰ এইফালে শেষ হৈ গ'ল এ বাকী।
উহাকালি, উহাকালি অহাকালি মহৰম কিন্তু কোনেও হয়তো বেছিভাগ মানুহে নাজানে যে
নাজানে, নাজানে, নাজানে মহৰমটো চবে পাহৰিলে। থাকে।
হয়।
মৰণটো পাহৰিল তাতে যে খিচিৰি এটা আছিল যে নহয়।
অ' একচুৱেলী এইটোয়ে কৈছো আমি মানে গোটেই দিন ধৰ্মীয় নীতি যিবিলাক আছে, পালন কৰিব তাৰ পিছত লাষ্টত কিবা খিচৰি এটা বনাই কিনে সবেই মিলাই খাব।
হয়-হয়।
সিখিনি খোৱাও আমি মানে কলপাতত খাইছো আগত
এতিয়া স্কুলবিলাক ক'ত চাগে এই ফাতেহাহ, দুৱছ ধাম এইবিলাকো নহয় নেকি?
নহয়, নহয় আজিকালি চব উঠাই দিলে। স্কুলত আজিকালি এটাই প্ৰগ্ৰাম হয় আজিালি আজিকালি মানে সৰ সৰস্বতী পূজা-তূজা হয়।
হয়, হয় সৰস্বতী পূজা কলে মানে মোৰ খিচৰি কথা মনত পৰে খিচৰি
হয়।
টেষ্টি বনাই হয়, টেষ্টি বনাই আমি যেতিয়া কলেজত পঢ়িছিলো। তেতিয়াতো আমি মানে হেৰি আছিলো কলেজৰ যিখিনি আমাৰ মানে আছিলো আমাৰ চবে মানে পূজাতটো এৰেঞ্জ কৰিব লাগিছিল। মানে বহুত এনজয় কৰিছিলো তেতিয়া সেই সৰস্বতী পূজাৰ দিন।
উম হম আজিকালি নহয় মানে ছোৱালী বিলাক চাৰি পিন্ধি আহিছিলে ল'ৰা বিলাক ধুতি পাঞ্জাবী উম।
আজিকালি চব মডাৰ্ণ হৈ গ'ল না চব
চব বাদ দিলে এতিয়া এতিয়া মানে ইমান শুনা অকল মানে আনুষ্ঠানিকতা এটা আছে যে এইটো কৰিব লাগে কৰি আছে, কিন্তু মনৰ পৰা সেই আনন্দ ফুৰ্ত টি বিলাক
তাকে এই কিতাপ বিলাক কিতাপ বিলাক যে লৈ কিনে সৰস্বতীৰ পূজাৰ মণ্ডপত দি থৈ আহিছিলে
উম এইবিলাক চাগে হয় এতিয়াও। এইবিলাক চাগে হয় মানে
হয় মানে হ'লেও মানে কম। বেছি নহয়, আগৰ নিচিনা নহয় আগো সবেই এনকা কৰিছে কিন্তু আজিকালি হয়তো কিছুমান মানুহে কৰে।
উম হম আৰু এটা বস্তু আছিল নহয় আগত দূৰ্গা পূজাৰ লাষ্ট দিনা দ পমীৰ দিনা এই যিটো আপোনাৰ হেৰি ছিলে কি বুলি কয় বিসৰ্জন
বিসৰ্জনৰ দিনাখন নাছিল মানে গাড়ীত উঠ উঠাই কেনে দেৱী দুৰ্গা বিলাক গাড়ী উঠাই কেনে ৰাস্তাই ৰাস্তাই একদম হোলি খেলি খেলি একদম পুৰা এনজয় কৰি কিনে তাৰ পিছতহে দশমী বিসৰ্জন দিছে।
হয়, এতিয়া কিন্তু সেনেকে নহয়। এতিয়া একদম মানে সোনকালে যিমান সোনকালে পাৰে।
জন দিব
দিব আগৰ নিয়মবিলাক ভাল চব না আছিলে আমিও পিছে- পিছে গৈছিলো সৰু থকা অৱস্থাত। এইবিলাক মানে লাহে লাহে শেষ হৈ গ'ল।
ঠিক আছে দাদা তেনেহলে। ৰাখো এতিয়া আপোনাৰ লগত কথাও পাতিলো বহুত। মানে নজনা কথা জানিলো।
হয় হয় আগৰ কথাবিলাক পাতিলো ভালো লাগিলে ন এইবিলাক, এইবিলাক কথা পাতিব লাগে।
পাতিব লাগে হয়। ঠিক আছে হ'ব।